হেল্ল' হয় বাইদেউ কওক?
অঁ ভালেই আছে।
হয় আছো দিয়ক।
অ অ ভাল মোৰ খবৰ ভালেই।
ভাত, খালেনে নাই?
ভাত, খালোঁ।
অ কি দি ভাত, খালে।
আজি আজি খালো খাৰ, খালো খাৰ মানে। এতিয়া আকৌ ই কঁঠাল, গুটি প্ৰতিদিনত আকৌ লাওৰ আগে দি পেলাই খাৰ বনাই খাই নহয়।
হয় হয়।
এই চিজনটোত বো পাওঁতে বুলি খাই ল লাও ৰাগ আনিলো লাওৰ আগৰ লগত- কঁঠাল, গুটি দিলোঁ কঁঠাল, গুটি দিয়াৰ পিছত আৰু তাতে কেতিয়াবা আপুনি যদি এই লোকেল ধুন্দুলি, বুলি যে কয়।
হয়।
চুটীটো হক লাগিলে দীঘল। টো হওঁক এ ধুন্দুলিও, কাটি দিব লাগে। কাটি দিয়াৰ পিছত তাতে তাতে ছজনা, পাত দিব।
হয় হয়। মই ধুন্দুলি, আৰু এই কুন্দুলি, এই দুইটাহে মোৰ উল্টা পুল্টা নিচিনা লাগে।
অ অ ধুন্দুলিটো, অকমান ডাঙৰ কুন্দুলিটো, এনেকে সৰু সৰু আপোনাৰ আৰু।
সৰু সৰু কুন্দুলিটো ধৰক আপোনাৰো সুদায়ো খাব পাৰে তিয়হৰ, নিচিনা যে্
অ তিয়হ, নিচিনা কিন্তু মই এদিনো সুদাই খোৱা নাই মই এইবাৰ কি কৰিলো আমাৰ ইয়াত। এইবাৰ কি কৰিলে আমাৰ ইয়াতে বজাৰ হৈছিলে বজাৰ হওতে আমাৰ সৰু ল'ৰা ত আকৌ কুন্দুলি ভাজি দি বহুত ভাল পায় খাই সি মই কি কৰিলো এম বেপাৰীজনৰ পৰা জুপ জাপ কিনিলো প্ৰায় তিনি কেজি মান আছিলে বিশ টকা দি কিনিলোঁ। বি এ বিশ টকাতে দি দিলে দি দুদিন খালো খালো আৰু এসাঁজৰ আছেই। তাকে মানে ভাবি ভাবিছো চাগৈ আজি আৰু আকৌ বুলি ৰাতিলৈ বুলি ৰুটি বনাম ৰুটি বনাই পেলাই আৰু সেয়া খাম।
অ অ
তাৰপিছত আকৌ খাৰটো খাৰটো আধাতে থাকিল নহয় তাৰপিছত দেখি ছজনা পাত যে এতিয়া ছজনা পাতো দিব লাগে অ ছজনা পাত মানে চ চুগাৰ পেচেন্টৰ কাৰণে মানে বহুতেই ভাল আৰু
অ অ আপোনালোকৰ ঘৰত আছে ন গছ
অ আছে মই সেইকাৰণে ৰুৱে লৈছো আৰু আমাৰ আগফালেও এজোপা আছে আকৌ সেই ৰাস্তাৰ ডিভাইডাৰতে হেৰি এজোপা গছ আছে উম যে তাৰ হেৰি তাতো এজোপা ৰুই লৈছো আৰু নহ'লে আমাৰ আকৌ জেগা বহুত কম যে-
আমাৰ আকৌ ছজনা গছ ৰুইছো কিন্তু নহয় ছজনা গছজোপাহে নাই। কিয় জানো ইমান ৰোৱা গছে ডালি আনি পেলাই ছজনা গছ নহয়।
অ ছজনা বস্তুতো আকৌ অ চাগৈ আপোনালোকৰ সেইখিনিত চাগৈ বেছি মাটি দু সৰু টান হবও পাৰে নহলে পানী চানী জমা হয় নেকি চাগৈ
মাটিডোখৰ কিন্তু টান পানী জমা নহয় বাৰু
অ অ মাটিডোখৰ টান হলেও হয় তেনেকুৱা তাৰপিছত আৰু সেইয়া
তাকে মানে যে ভাবিছো আৰু হেৰি কৰি দিলো। খাৰকে বনাই দিওঁ আৰু খাৰৰ লগত- খাৰৰ লগত- তোমাক আপোনাক আকৌ এই ভাজি খাই ভাল নালাগে যিকোনো চাটনি ভাল লাগে আলু চাটনি- পনিক আকৌ কঁঠাল অ চেপা চাটনি কঁঠাল গুটি ভৰ্তা এই এনেকুৱা বস্তু- ভাল লাগে তাৰ লগত আকৌ ভাজি খাই পেলাই ইমান ভাল নালাগে মই আকৌ ক- কল কাচকল ভৰ্তাটো খায়ো বহুত ভাল পাওঁ কাচকল যে এনেকৈ কলৰ নিচিনা হয় জানো আপুনি চিনি পায় নে নেপায়। পায়নে-
হয় হয় চিনি পাও বাৰু- সেইটো আকৌ ভাজিতকৈ আপোনাৰ ভত্তাটোহে ভাল লাগে
অ আকৌ এনেকে মাছ দিও যদি বনাই খাবচোন ইমান ধুনীয়া লাগে।
এই মাছ মাছ যিটো ভাল নাপাওঁ মই মানে আনিলে মানে ভত্তাহে খাওঁ-
অ নাই নাই আমি মা- অ', অক অক অক লাগে, আৰু পানী পানী লাগে।
পানী, পানী, লাগে।
পানী, পানী, পানী লাগে সেইকাৰণে মানে ভাবিলোঁ আকৌ হেৰি ল'লোঁ উম যে আকৌ খাই আজি মোৰ আকৌ আচাৰ অকন খাব বৰ মন গৈছিলে, তাৰপিছত দেখিছো দেখন সাৰ বনোৱা পিছত আকৌ আচাৰ খাব নোৱাৰোঁ। এনেই আমি কিতাপ আমি একো কিতাপে চিতাপে পাইছো কিন্তু খাৰৰ লগত আনেকে আ-টেঙা জাতীয় বস্তু খাব নালাগে। কিতা অ', অ', কিবা এটা সি এইটো এটা বেলেগ এ টা এচিডৰ নি
হয়, হয়। এতিয়া আগতে ক এ আছিলে এনেই ধৰক তিতাই, টেঙাই খাব নালাগে।
নহয় খাৰে, আমাৰ তাত আছিলে খাৰে টেঙাই ন'লবা জুতি বুলি এনেকে কিতাপ এখনত পাইছিলোঁ। নে নে টেঙাই তিতাই কৈছিলে মোৰ কথাটো অকণ খেলি মেলি হৈছে আৰু।
টেঙাই তিতাইহে আছিলে।
অ', সেইটোয়ে মোৰো খেলি মেলিও হৈছে। অ', সেইবাবে ভাবিছিলোঁ মই মানে সেইয়া, এইবাৰ আকৌ আম এডাল আমাৰ পিছফালে আছিলে।
হয়।
আমডাল আমডাল আকৌ বহুত ধুনীয়া আম আছিলে, আমডাল কি হ'ল এইবাৰ জানো ইমান পোক হৈ গৈছে, সেই সেইটো কাৰণে হেৰি
পোক নোহোৱা মেডিচেনটো মাৰিবচোন।
অ', সেইকাৰণে ভাবিলো কেইটামান ছিঙি পেলাই আচাৰকে বনাও। তাৰপিছত কেইটামান চিঙ, চিঙি আনি পেলাই আচাৰ বনাই দিলোঁ। দি পেলাই আকৌ সেই আচাৰ অলপ মানে আমাৰ ৰহাত বাইদেউ এগৰাকী আছে। বাইদেউৱে কৈছে মোৰ কাৰণেও অকণ আচাৰ দিবাচোন। বাইদেউৱে আকৌ মই মই বনোৱা আচাৰখিনি খাই পেলাই মানে বহুত ভাল পায়।
হয় আৰে ৰ'বচোন আপুনি কৰদৈ আচাৰটো বনাব জানে নেকি?
অ', কৰদৈৰ আচাৰটো বনাব য জানো, আপোনাৰ কৰদৈটো আকৌ হেই নিমখত ভিজাই থব নালাগে।
অ', অ', কওকচোন বাৰু কেনেকে বনাই?
কৰদৈটো আপোনাৰ হেৰি কৰিব এইয়া ধুনীয়া কাটিব, কাটি পেলাই সেইয়া আপোনাক আৰু কৰদৈতো আৰু ষ্টাৰ ফুড বুলিহে কয়। ইষ্টাৰৰ নিচিনা এনে এনেকুৱা এনেকুৱা যে আছে যে। অ', ইস্টাৰফুড বুলি কয় কা অ', কাটি দিলে কাটি দিলে ইষ্টাৰটো ইষ্টাৰৰ নিচিনা হয়, কিন্তু আপুনি সেই তেনেকে পঠালিকৈ নেকাটিব, এই এনেকে হেৰি কৰি, কৰি কাটিব। খাৰা কৰি, কৰি। এটা, এটা, এটা, এটা পাহি নিচিনা থাকে যে।
অ', হয় এটা, এটা
অ', অ', অ', অ', মানে পঠালিকৈ কাট দিলে আপোনাৰ ইষ্টাৰটোৰ নিচিনা হৈ যায়। অঁ এনেকে খাৰা খাৰাকে অঁ অঁ অঁ দীঘলে- অঁ অঁ অঁ আ অঁ আপুনি দীঘলে দীঘলে কাটিব কাটি লৈ পেলাই- ধুই ল'ব দেই প্ৰথমে ধুই লয় পেলেলাই এই তাৰ পিছত কাটি লব কাটি লৈ পেলাই এই বাচন এখনত আপুনি কেঁচা হাল অঁ কেঁচা হালধি আহিছে হালধি আৰু নিমখ অক- অকন সানিব সানি ধুনীয়াকৈ ৰ'দত দিব- ৰ'দত দি- ৰ'দত দিব দি পেলাই আপুনি জানিব যে গাৰ পানীতটো আৰু শুকাইছে আৰু- একেভা আপোন একে বেছি কৰা নাই নাই বেছি দিব লাগিব তাৰমানে অকমান পানীত। তো ভালকৈ গা পা শুকালে ভাল হয় তেতিয়া মানে আচাৰতটো বহুত দিনৰ লগত শুকে থাকে গাৰ পানীটো শুকাই গ'লে।
এনেকুৱাচোন তিন দিন মান দিব লাগিব তিনি চাৰি দিন মান কাৰণ ক'ৰদৈত ৰসতটো বহুত- থাকে পানীতটো
অঁ বহুত থাকে কিন্তু আপুনি একে একে কৰকীয়া কৰি নেপেলাব আৰু। কৰকীয়া কৰি কৰকীয়া কৰি পেলালে মানে আচাৰ- তটো বহুত টান হয় লিকতা হৈ যায়গে। অঁ তেতিয়া খাবলৈ মানে ইমান- ভাল নালাগে আৰু তাৰপিছত হে আপুনি আৰু পাছপুৰন দি পেলাই তেল দি পেলাই আচাৰ খি খিনি বনাই দিব দি আৰু ভৰাই থৈ দিব। কিন্তু সেয়া-
আহো ভিনেগাৰ দিব নালাগে।
নালাগে নালাগে। মই ঘৰত বনাওঁ যে বেছি আচাৰত মই ভিনেগাৰ নিদিওঁৱেই।
অঁ অঁ!
সেইকাৰণে মানে পিয়ৰ পিয়ৰ মানে বনাও আৰু ভিনেগাৰ মানে এইবিলাক কেমিকেল একো ব্যৱহাৰ নকৰে
হয়ঁ হয়ঁ এইবোৰ খাই থকা ভালো নহয়।
অঁ সেইকাৰণে লাগিলে ৰ'দতে পাই- বস্তুতো লাগিলে অ ৰ'দতে দি থাকিল। দিব লাগিব কিন্তু তে কেঁচাতে কিন্তু আপোনাৰ এক কেজি দুই কেজি কিনিলেও ওজন- ওজনটো বহুত হয়ঁ নহয় শুকুৱাই দিয়া পিছতকে তেনেই অকমান হৈ যায়গৈ।
অঁ এক কেজি কিনিলে তেনেহলে চাগে আধা কেজিতকৈও কমি যাব নেকি?
এই নাই ন আপোনাৰ এ পুৱা মানহে হ'ব গৈছাগৈ। পানীতটো গুচি যোৱাৰ পিছত ইমান- কমি যায় অঁ। অঁ পানীটো কাৰণে আৰু কিন্তু এইবিলাক খোৱাতো বহুতেই ভাল।
হয়ঁ হয়ঁ ভাল।
অঁ সেইটো হে।
আজিকালি পতককে এইবোৰ পোৱাই নাযায়। আগৰ দিনত মানুহৰ ঘৰে ঘৰে থাকে।
অঁ মই আকৌ মাছতে আকৌ। মা মাজতে মই আকৌ সেই অমৰা আচাৰ বনাম বুলি ভাবিলোঁ। তাৰ পিছত আমাৰ ঘৰৰ কাষতে বৰমা এজনী ঘৰতে আমাৰ ৰিলে চন নহয় আৰু ওচৰ চুবুৰীয়া, ঐ বৰমাহতঁৰ ঘৰত তাৰ মানে আনিলো হেৰিটো এইয়া বুলি কয় অ অমৰা আনো আনি লৈ পেলাভ হা হেৰি কৰিম। কিন্তু মোৰ আনা কেইদিনমান দেৰি হ'ল আৰু অকণ আগতীয়াকৈ আনিব লাগিছিলে। একেবাৰে জোত অঁ জোত হৈ গলগৈ। আপোনাৰ কাপোনতেও মই ইমান কষ্ট পাইছোঁ মানে।
হয়। আৰু ধৰক বেছি জোতটো হ'ব লাগে ভালো নালাগে আপোনাৰ।
অঁ ভালো নালাগে। তাৰপিছত আৰু সেই ধুমা ধুম হে আচাৰ বনাই দিলোঁ আৰু।
গা মাংসখিনি নাথাকিবই মানে জুতটোহে থাকিব।
অঁ জোতটো হে জোতটো থাকা কাৰণে কাটি পেলাই অকন কষ্ট পালো। সেইবাবে পিছতে জোতটো চুপি চুপি খাব পাৰি আৰু।
চুপি চুপি খাব পাৰিব আৰু পাছত আও।
সেইটো কাৰণে মানে এ হেৰি কৰি বনাই দিলো আৰু তাকে ভাবি ছো বুলিয়ে এইবাৰ আকৌ আকৌ এনে জলফাইৰ দিনত
হয় হয়।
উম দে আমাৰ আকৌ সেয়া ইহঁতৰ বৰতাকৰ ঘৰত তে জলফাই এডাল আছিলে, এই গছডাল ইমান ওখ হৈ যায় আনি পেলাই পাৰিবলৈ মানে অ সুবিধা হয় যে উঠা উঠা মানুহ নাই কাৰণে এইবাৰ কাটিয়ে পেলালে।
অ হ'লে, মানে এ কাটিব নালাগিছিলে ধৰক। মানুহ লগাইও পাৰিব পাৰিলে হয়।